পাইছো পাইছো আহ, আপুনি পাইছেনে তুমি পাইছা?
পাইছো।
মই আছো এই বহি আছো এই ফেনৰ কলটান বহি আছো
অ আচ্ছা আচ্ছা বাকী অ মইয়ো সেই এনে বিশ দিনতে অকণমান শুই আছো আৰু
মতলে বহুত দ ফোনোৱা নাই তোমাল আজি মতলে সেইকাৰণে ফোন কৰিছো আৰু অ নাই একদম বেয়া নাপাবা দেই মই ম মানে কৰিব পৰা নে অকণমান এই ব্যস্ততা অনুভাৱছিলোঁ মানে
নাই আজিকালি সকলো মানুহে আচলতে ব্যস্ত গৈছে যে
সেইটো তেনেকুৱাই আৰু কি কবা
অ তাকে তাকে অ ভালেই ভালে ভালে তোমাৰ কেনেকুৱা
মোৰ ভাল ভাল আছো ত সেয়াই কাম খোৱা কামৰ লগত কথা কাম কৰো থাকো সেয়াহে আৰু মানুহৰ কৰ্মই জীৱন
তাকে তাকে
আহ কোৱাচোন অ আৰু শুভেচ্ছা থাকিলে দেই পাৰ্টিটো লাগিব অ আজ যাম যাম নিশ্চয় যাম চাবলৈ যাম মই কি?
কম্পিউটাৰ ভাল ভাল মই চালো মানে আকৌ মানে কম্পিউটাৰটো কেলে কিনিলো গম পাইছা নাই মানে। এ বহুতে মানে। কম্পিউাৰ মানে। চলাই থাকে অ দেখো। আকৌ মোৰ এনেকুৱা লগৰো আছে এ লগৰ বিলাকে কম্পিউটাৰ চলাই থাকে তাৰপিছত কম্পিউটাৰত আকৌ বহুতে গেমো খেলি থাকে লগৰ বিলাকে তাকে সিহঁতকে দেখিলো বোলো ইহঁতে ইমান। উম ফূ্তি কৰি আছে কম্পিতৰত। ত লৈ। তাকে ময়ও কিনি চাওঁ বুলি হেৰি কৰিলো তাৰপিছত মানে মই কি হ'ল কেচটো মই বহুতক সুধিলো দেই আহ মানে আহ মাক দেউতাকক সুধিছিলো মই সিহঁতৰ তাৰপিছত বোলো। কেলে কিনি দিছে কম্পিউটাৰটো? তাৰপিছত মাকহঁতে কি কৈছে বোলে এ পঢ়া পঢ়িবৰ কাৰণে কিনি দিছো। তে তেনেকৈ বুলি কৈছে মই ভাবিছো পঢ়াৰ ক্ষেত্ৰত চাগে বহুত সুবিধা সুবিধা হয় কম্পিউটাৰ।
উ উ
অ ত তাৰপিছত। ত মই আহি পেলি মাহঁতক ক'লোঁহি। তাৰপিছত সেইকাৰণে মোক কি কৰিলে মাহতে। টো মানে কম্পিউটাৰ এটা কিনি দিলে ভাল চাই।
অ অ তই ভালে আছ ভালে আছে।
তাকে এতিয়া মই চলাই আছো। তাকে মানে কি কথাটো গম পাইছা। ন মই কম্পিউটাৰৰ বিষয়ে অকমান মই জানিলো বাৰু দেই মই চলাই মেলি। এ কম্পিউটাৰটো আচলতে অ কম্পিউটাৰটো আচলতে মানে কেলে বনাইছিলে গম পাইছা নাই?
আহ্ আহ অ হয় অ।
কৰিবলৈ আচলতে কম্পিউটাৰটো বনাইছিলে।
অ সেই তেনেকুৱা টাইপৰ অ তই শেৰি নহয় ফাদাৰ অফ কম্পিউটাৰ বুলি চালফ বেবেচক কোৱা নহয় জানো, নহয় তেখেতে প্ৰথম তেখেতে প্ৰথম বনাওঁতে। তোমাৰ কম্পিউটাৰটো অলপ ডাঙৰ আছে। সেনৰ বহুত ডাঙৰ মেচিনৰ নিচিনা আছিল। অ তাৰপিছত লাহে লাহে আপগ্ৰেড কৰি কৰি অৱস্থা এতিয়া দেখিছে নহয় কিমান হাই লেভেলৰ কম্পিউটাৰ আহি গ'ল তোমাৰ, ইডিটিঙৰ কাৰণে বেলেগ কম্পিউটাৰ এনে নৰ্মেল ইউজৰ কাৰণে। বেলেগ কাম কৰিবৰ কাৰণে বেলেগ।
হয় হয় হয় হয় এতিয়া এই আচলতে মানে কি গম পাইছা। হয় নাই এইটো আচলতে কম্পিউটাৰটো তুমি কৈছা এতিয়া
এই যে কম্পিউটাৰ টো আচলতে মেইন কে আচলতে কোনে বনালে কোনো আহ আহ গম পাইছো আহধ্উ
গম পাইছা‌ নাই আমি আমি আমি এতিয়া মোবাইল মোবাইল ফোনৰ ওপৰতেতো‌ কম্পিউটাৰটো
আহ আহ
কম্পিউটাৰ যেনিবা এটা প্ৰব্লেম আছে তুমি মোবাইল ফোনটো যেনেদৰে তুমি জেপট লৈ ঘূৰি ফুৰিব ফুৰিব পাৰিবা তেনেকৈ যেনিবা কম্পিউটাৰটো তুমি লগত লৈ ঘূৰি ফুৰিব নোৱাৰিবা যেনা অ
গতিকে তাৰ ইউজো কম্পিউটাৰ মোবাইলতকে অলপ হেভি ইউজৰ কাৰণে কম্পিউটাৰ ইউজ কৰিব পাৰ ধুনীয়াকে মাল্টিপ মাল্টিপল কামৰ কাৰণ ইউজ কৰিব পাৰা ন যত তোমাৰ অলপ হেভি হয় মোবাইলত কনট্ৰল কৰাটো প্ৰব্লেম হয় আৰু
কম্পিউটাৰ কৰ্চ মই কৰিছিলো বাৰু দেই মই অ আচল মই যেতিয়া ইলেভেনত আছিলো ইলেভেনত থাকোতে মই তেতিয়া কম্পিউটাৰ কৰ্চটো কৰিছিলো
সুবিধা হ'ব ন জব চবক এপ্লাই কৰিবৰ কাৰণে এতিয়া তোমাৰ ওচ ওচৰতো আছে অ তোমাৰ লগতো আছে
হয় হয় হয় আচলতে কম্পিউটাৰত আচলতে মোবাইলৰ নিচিনাকৈ চিনেমাও চাব পাৰি নহয় গম পাইছা নাই অঁ কম্পিউটাৰত আকৌ সেই মোবাইলৰ নিচিনাকৈ যিসমূহ সামাজিক মাধ্যম আছে যেনেকৈ মানে ইনষ্টাগ্ৰাম ইউটব সেইবিলাক সেইবিলাক চব চলাব পাৰি নহয় মই তাতে এ অ আকৌ কম্পিউটাৰ আকৌ মোবাইলত খেলিব নোৱাৰা বিভিন্ন ধৰণৰ গেমো খেলিব পাৰি নহয় অ একম বহুত ভাল ভাল গেমো খেলিব পাৰি দামী দামী গেমো
কিছুমানত কিমান হ
আকৌ আকৌ মানে তাৰ এটা কি প্লাছ পইন্ট আছে গম পাইছা নাই কম্পিউটাৰৰ কম্পিউটাৰ তুমি অ চাইবাৰ চাইবাৰৰ বিষয়ে অকমান জানিব পাৰিবা চাইবাৰ অ মানে আমাৰ এই হেকিং বুলি কয় ন তোমাৰ সেই হেকিঙৰ বিষয়েও তুমি অ শিকিব পাৰিবা গম পাইছা নাই হেকিঙৰ তুমি কৰ্চো কৰিব পাৰিবা আচলতে হেকিং মানে সেইটো আচল তোমাৰ হেকিঙৰ মানে দুটা হেৰি আছে তুমি হেকিং টো ভাল কামত
আহ উ হয় হয় তোমাৰ চাইবাৰ চিকিউৰিটিোন
হয়
চাইবাৰ চিকিউৰিটি বুলি কয় বতৰৰ বেয়া ন তোমালোকৰ এইফালে বতৰ বেয়া ন তোমালোকৰ এইফালে
তাকে তাকে হয় হয় হয় তাকে তাকে লেপটপটো ললে আচলতে ভাল আচলতে লেপটপৰ পৰা মানে
আৰুু ল মোৰমাহ ল'ম আৰুো এই লাহেকে টাইম এটা চছেট কৰি থৈছো যে এই পইচাৰও কথা আছে তাকে তোমাৰ লোৱা কথা আছে মই লম অতি সোনকালে ময় লাগে ন খাম অ মই মই তোমাক কৈ থোৱা দিন হ'ল বাৰু
কৰি ত কৰি নাপালেও আচলতে তুমি কম্পিউটাৰ দুখন দোকান এখন খুলি মেলি তুমি সেইখন চলাই থাকিব পাৰা গম পাইছা নাই
নিশ্চয় পাওঁ পাওঁ পাওঁ কেনেনুৱা পাওঁ পাওঁ
হয় হয়
সেইটোৱে কথাটো মোৰ মানে এই যোনকেইটা মানে তেনেকুৱা ধৰণৰ কামৰ কাৰণো ল'ব লাগিব ন প্ৰফেচনেল কামৰ কাৰণি আকৌোমাৰ মহো মানে আৰু বিলাক ক কেইটামান শিকিব আছে তোাৰ এডিটিঙৰ পৰা ধৰিবলাক কিছুমান শিকিব আছে তুমি যোনটো ক চাইবাৰ চিকৰিটি অলপ অ অ তাৰফটৰ বে কৌুাইছা নাইিমিেইবাটাও বস্তু এক ডাঙৰ সুবিধা মই তোমাৰ সেই লম আৰু এই মই তোমাৰ যাম তেনেহলে তোমাৰ ওচৰতে দেই চাবলে কেনেকুৱানো হয় কেনেকুৱা পাৰ্টি ৰেডি কৰি থবা যাম বাৰু মই
তাকে অকণমান হয় কম্পিউটাৰ বিষয়ে তুমিতো জানাই গতিকে চাবাহি কেনে কেনেকুৱা কেনেকুৱা পাইছা কম্পিউটাৰটো অঁ তাকে
ভাবি আছোল মে আমাৰ ঘৰ দিম বুলি অ ভিব পাৰ চেক চপা পিণ্টিঙৰ কামখিনি ধৰক কিমানখিনি জানিবা ন উ উ আমাৰ আচল দোকানো নাই ন
কম্পিউটাৰৰ আৰু মানুহবিলাকে মানে এতিয়া তোমাৰ কম্পিউটাৰ কিবা কাম এটা কৰিবলগীয়া হ'লে আচলতে বহুত দূৰ যাব লাগে গম পোৱা নাই অ ঘপককৈ মানে সুবিধা নহয় স সেইকাৰণে মানে এতিয়া মই অ
অ অ অ হ'ব হব হ'ব এইবাৰ
আজিলৈ ৰাখিছোঁ তেতিয়া দিয়া অঁ অঁ বাৰু হ'ব দিয়া তেতিয়া